উ
হেল্ল' উ ক
কি কৰিছা
এয়া এনে কৈ আছো তুমি
ময়ো এনেই বহি আছো ইমান গৰম লাগিছে লাইট
অ লাইট নাই
লাইটডাল ৰাতিপুৱাৰ পৰা কাটি আছে
অ ভাতৰ খাবা
নাই কোৱা তুমি
নাই নাই নাই ঘাবকো গম পৰিছ খাব মন যোৱা নাই
অ ন গৰমৰ কাৰণে
উ বাকী কতো যোৱা নাই ফুৰিব
নাই তেনেকৈ যোৱা নাই বাৰু বাকী কালি টাউন গৈছিলোঁ
উম উম গৰম মানত ফুব না যাওঁ তো
ফুৰিব যাম বুলি ভাবিছোঁ শ্বিলং ফালে
অ উ
চ প্লটা কি জানো কিহ
অ' অ'।
তুমি যোৱা নাই!
মই নাই ধৰা মই ক'তনো যাম, তোমাৰ ফাইনেল দিম যে। যাব নোৱাৰো ক'তো ঘৰৰ পৰা ওলাবই নোৱাৰো।
ফাইনেল মানে চছেকেণ্ড ইয়াৰ নেকি?
ও' ছেকেণ্ড ইয়েৰ।
আচ্ছা। বাকী কোৱা খবৰ ভাল?
খবৰ ভালে আৰু তোমাৰ?
ভাল বেয়া মাজত।
কি লগৰ সিনি বেয়া নেকি?
বেয়া মানে গৰমৰ কাৰণে বেয়া হৈ গৈছে আৰু বহুত গৰমো। শ্ত লাগউছ
উম উম উম।
বাকী মায়ে কি কৰিছে?
মায়ে ভাত বনাই আছে। তোমালোকৰ?
ভাত বনোৱা হ'ল মানে এনেই বহি আছে।
অ' অ' ভাত মানে এতিয়া নোখোৱা দেৰিকে খাবা চাগে?
উম দেৰিকে খাম। বাকী ঘৰত কোন কোন আছে তোমাৰ?
আমাৰ ঘৰত তোমাৰ হেৰি মা আছে পাপা আছে মই আৰু আইতা।
আচ্ছা, ভাইটি কোন ক্লাছত?
নাই ভাইটি নাই কোনো নাই মই অকল
অকলে।
উম, মা পাপা মই আইতা।
আচ্ছা ছিংগল চাইল্ড মানে।
ইয়েছ।
হম হু আমাৰ অ' ভাইটি এটা আছে মোৰ।
উম।
আৰু মা দেউতা মই।
মানে অলপ জ্বলাবৰ কাৰণে এটা আছে?
অ' মোক জ্বলাবলৈ কাৰণে এটা আছে। বাকী ছিংগল চাইল্ডক কেনেকুৱা লাগিছে?
একদম পাৰফেক্ট মজা লাগে বিন্দাছ যি মন যায় সেইটোয়ে কৰা। কিবা এটা বস্তু আনি লৈ একো ভাগ কৰিব নালাগে অকলে শুৱে।
অ' অ' দুটা হ'লে চব ধৰা ফিফ্তি ফিফ্তি কৰি খোৱা শ্বেয়াৰ কৰে শ্বেয়াৰ কেয়াৰ চব মায়ে মা দেউতাক আকৌ মৰমো হাঁফ হাঁফ।
তাৰপৰি তেতিয়া সৰু থাকো নহ ধৰা মোবাইলটো ধৰা না মই চাব পাৰো, কাম নাই বেলেগে চাব পাব। কাজিয়া লগাত এই যাব মোবাইলৰ লগত।
আৰু প্লাছ যদি দুজনী দুজনী ছোৱালী হয় ঘৰত তেতিয়াতো চেছে আৰু।
ইমান যে কাজিয়া হ'ব কাপোৰৰ কাৰণে চেছ।
আৰু তুমি তোমাৰ কাপোৰ এ, মোৰ কাপোৰ তই নিপিন্ধিবি সেনেকা।
পিন্ধাটো হয়ে নহ।
পিন্ধাৰ কাৰণেতো হ'বই। ছোৱালী মানুহৰ পিন্ধাৰ কাৰণে হ'বই, এই একদম গেৰেণ্টি পুৰা।
মানে মোৰ কাপোৰ মানে মই শ্বেয়াৰ কৰিব নোৱাৰো বিশেষকৈ।
উম, ময়ো বেয়া পাও বাৰু দেই। কাপোৰ শ্বেয়াৰ কৰিবলৈ ধৰা মোক যদি যিমানে সৰু হওক কাপোৰটো যদি মানে, মায়ে কয় ধৰা মই এই কাপোৰটো বেলেগ এজনি ছোৱালীক দি দিওঁ। মই কও কিয়?
থাকক ঘৰতে থাকক মই পিন্ধিম।
অহ, তাৰ পিছত মায়ে কি কৈ হা, কয় যে বোলে কিয়। তোৰ তাত সৰু হৈ গ'ল এতিয়া তই কেনেকে পিন্ধিবি। তাৰপিছত মই কও নিপিন্ধিলেও থৈ দিয়া। মেমৰি চব থাকি যাব বুলি।
অহ, লাগিলে পাছত পেলাই দিম। তথাপিও নিদিওঁ বেলেগক।
উম, হু, উম। লাগিলে জ্বলাই দিম, তথাপি কাপোৰ নিদো বেলেগক।
হয়। মানে বস্তু উম, ধৰা কোনো মানে কাপোৰ পিন্ধি আহি আছ ইমান দিনৰ।
উম, বাকী গৰমৰ কাৰণেটো ছবতে বেষ্ট হাফ পেণ্টটো আৰু।
এই একদম পাৰফেক্ট।
একদম শান্তি।
উম, খালি হাফ পেণ্টটো পিন্ধি ওলাই যাব নিদিয়ে আৰু সেই
উম, উম। উম,
বাকী ভাইতি কিমান ক্লাছ ত?
হা, হা?
ভাইটি কিমান ক্লাছ ত?
মোৰ ভাইটি মেট্ৰিক পাছ কৰিলে এইবাৰ কলেজ। কলেজ পাই উৰি আছে সি এতিয়া।
একদম, কোন খন কলেছ?
কি জানা? মানে মই যেতিয়া কলেজত পাইছিলো তেতিয়া তিয়া তাক বেয়া মানে বহুত চিৰাই থাকো আৰু কওঁ যে চোৱা চোৱা তই স্কুলত আছ, সদায় যাব লাগে আমাৰ চোৱা বোলো কলেজ কেতিয়াবা গ'লে হ'ল নগ'লেও নাই। এতিয়া আৰু সি পুৰা লেভেল ফালি আছে। আকৌ ফাৰ্ষ্ট ইয়েৰটোতো ন পঢ়িলে অম ফাৰ্ষ্ট ইয়েৰটোতো পঢ়িবই নালাগে ন, ইমান ক্লাছো নহয়। আৰু এতিয়াতো গৰমৰ বন্ধ দিলেই উৰি থাক আৰু।
কোনে পায় আৰু ময়ো উৰিছিলো ফাৰ্ষ্ট ইয়েৰত।
উম, ফাৰ্ষ্ট ইয়েৰতটো মই ক্লাছ বাংক মাৰোতে গ'ল।
অ, মইতো এটাও ক্লাছ নাই কৰা ফাৰ্ষ্ট ইয়েৰত।
মই ফাৰ্ষ্ট ইয়েৰত ক্লাছবিলাক বাংক মাৰি মাৰি পানীপুৰি খাব যাওঁ।
সেই আমাৰ কলেজৰ বাহিৰতে যে পানীপুৰি আছে সেইটোয়ে উম'হম' ডাঙৰ কথা।
উম। মই কি ক'ৰো জান, ৰাতিপুৱা ভালকে মানে এনেটো স্কুল টাইমত ভালকে খাই আহো ন'। মায়ে ধুনীয়াকে থুচি মেলি খুৱাই পঠিয়াই কিন্তু কলেজ টাইমত আ' এই থুলমূলকে দুগৰা মান ভাত খালো আৰ তাৰ পিছত একেবাৰে পানীপুৰিত লাগি গ'লো আৰু গোটেই দিনৰ দিনতটো পানীপুৰি খাম দৰকাৰ হ'লে
মই যে মোৰ ৰাতিপুৱা ভাত খোৱা অভ্যাস নহয় যে সেইটোৱে মোৰ ডাঙৰ কথা।
মোৰ মানে অ, আছিলে অভ্যাসতটো আছিল লে বাত মানে চেঞ্জ হৈ গ'ল যেতিয়া মই কলেজ গ'লো কলেজোৱাৰ ত' মোৰ মন নোযোৱা হৈ গ'ল ধৰা চাওমিন, ম'ম' এইবিলাক দেখি দেখি মানে ভাত-চাত খাই যাব মন নোযোৱা হ'ল।
আৰু কলেজ গ'লে মানে এনেকা হৈ যায় মানে, য'তে মন যায় ততে গুচি যাব পাৰো ন' উম, খাবও নোৱাৰে সেই তেতিয়া মানে এনেকা হয় যে নাই বাহিৰতে খাম দে ঘৰত খাই নাযাওঁ।
সেইটোৱে আৰু বা ঘৰৰ পা কিবা ভাত কেইটা খাই যাব মন নাযায়।
টোপনি লাগে ৰে মোক ক্লাছ কৰিলে ভাত-তাত খাই গলে।
এনেই অ' একজামৰ প্ৰিপৰেচন কেনেকা চলিছে?
পঢ়াই নাই।
ইচ্ পঢ়া নাই যদি কি লিখিবা?
মই কি মানে ভাল যে মই যদি চেপ্তাৰটো পঢ়ি যাও মই মানে বনাই লিখি দিব পাৰো
আচ্ছা।
সৰু মানে পহ পহি আছোঁ সদায় পঢ়ো সন্ধিয়া। সেই তেনেকে মানে মুখস্থ মানে মই কৰিব নোৱাৰো।
পঢ়িব নালাগে মানে মনত থাকি যায়।
উম, তোমাত তুমি যেতিয়া ছেকেণ্ড ইয়েৰ দিছা হা
উম,
দিলা নে ছেকেণ্ড ইয়েৰ?
হম,
ছেকেণ্ড ইয়েৰ যে দিছিলা তেতিয়া মানে তোমাৰ উম, বনাই লিখিছিলা নে মুখস্ত লিখিছিলা?
মই বেছিভাগ মইতো কওঁ আহ, মই যোনবিলাক আছামিছত আছামিছটো কম্পালচাৰিয়ে ন' আছামিছটো মই ফুল বনাই লিখিছো কিন্তু বানান ভুলৰ কাৰণে মোৰ মাৰ্কছ তাত বহুত কম। আৰু মোৰ মই মানে এটা বহুত ভুল কাম কৰিছিলো ইকনমিক্স লৈ লৈছিলো বুজি পাওঁ বুলি।
অ'
ইকনমিক্সডাল পেলাই মানে মই তাত না বনাই লিখিব পাৰো না কিবা একো মাথা মুণ্ড একো বুজি নাপালো। তেনেকে পেলহাই
মেথছ আছে ন' ইকনমিক্সত?
অ' আৰু ফা নহয় ফাৰ্ষ্ট লেকচাৰ যে তুমি শুনিবা? তুমি উম, তোমাৰ এনেকা লাগিব অহ, বুজি পাইছো কিন্তু লাষ্টত যে যেতিয়া মানে ক্লাছটো ধৰা বাঢ়ি বাঢ়ি গৈছে পুৰণা হৈ হৈ গৈছা ইকনমিক্স ক্লাছ ডাল কৰিবই মন নাযায়।
উহ, উম,
মই যে ইকনমিক্স ক্লাছত বেছিভাগ মানে কলেজত প্ৰেজেন্ট থাকো কিন্তু মই ক্লাছৰুমত প্ৰেজেন্ট নাথাকো।
অহ,
ৰেষ্ট ৰুমত গৈ পেলাই ৰেষ্ট কৰি থাকো মবাইল টিপি থাকো এনেকাই কৰি থাকো।
মইতো গৈ পেলাই শুই থাকো। অহ, মানে আমাৰ যোনটো আমাৰ গাৰ্লচ কমন ৰূপ আছে ন গাৰ্লচ কমন ৰ মানে উ তা তোমাৰ চোফা তোফা আছে আৰু তাৰপিছত তেনে সবো তাতে বহি থাকে তে য ক্লাছ নাই মান ফাৰ্ষ্ ইয়াৰৰ কৈছছেকেণ্ড ইয়াৰটো পা কৰিবইাগিব ত মই গ ঘূনীয়াকে গৈ পেলাই মানে শুই থাকো
আমাৰ কি জানে এনে কৰি দিছিলে বোলে ছেকেণ্ড ইয়াৰত যদি কাৰোবাৰ ৰোল নম্ব ৰল নম্ব নটেডে ই খিনি নাথাকে পৰীক্ষাত বহিব নিদিয়ে সেইটো ভয়তে আমি ক্লাছ কৰোগে আৰু অ
ভেট ফ থাক লাগে
অ', অ'
অ' সেইটয়টো আমাৰ ফাৰ্ষ্ট ইয়েৰতো কৈছিলে কিন্তু সেইটো নহলে।
সেইটো একদম মিছা কথা মানে।
কিন্তু আমাৰ ফাষ্ঠয়াৰত ফেইল কৰিছে দেই এইবাৰ এইবাৰ ফেইল কৰাইছে কিন্তু।
অ' ফেইল কৰিছে অ' যোৱ বাৰো মোৰ আমাৰ কলেজত বহুত ফেইল কৰাইছে ছোৱালীক।
আমাৰ ফাৰ্ষ্ট ইয়েৰত ত্ৰিশটা খেল কৰিছে।
আমাৰ মানে ধৰা বহুত খিনি ছোৱালী ফেইলে কৰিলে তাৰ পিছৰ বা কলেজ নাই পঢ়া আৰু ছোৱালীখিনিয়ে।
মানে কি মানে ফেইল মানে সেই পৰীক্ষা ফেইল বুলি নহয় মানে তোমাৰ ধৰা মানে একেবাৰে কোনে লিখা নাই মানে বৈখন যোনে একেবাৰে ব্লেংক দিছে আৰু তাৰ উপও যাতে মানে তোমাৰ প্ৰেক্টিকেল দিয়া নাই জিঅগ্ৰাফিৰ তাৰ পিছত আৰু ক্লাছ ধৰা এটাও কৰা নাই মানে এ তাৰ মানে এটাও কৰা নাই আৰু সিহঁতক ফেল কৰাইছে।
সিহঁতে ইমান বাং কেনেকে মাৰিব পাৰে নাজানো আৰু মোক কেতিয়াবা ক্লাছ কৰিব মন যায় হা সদায় সদায় বাঘ মাৰিব নোৱাৰোঁ দেই। কলেজাল যাও কিয় নহলে কোৱাচোন তুমি যদি
সেইটোৱেই। মানে ক্লাছটো মই কৰোৱে কিন্তু মানে ধৰা আজিৰ দিন চাৰিটা ক্লাছছে চাৰিটা ক্লাছ মানে দুটা ক্লাছ কৰো দুটা ক্লাছ নকৰো তাৰ পিছদিনাখন এইকেইটা এইটো মানে যোন দুটা ক্লাছ কৰা নাছিলো আগদিনা্ তিদিনা সেই দুটা ক্লাছ কৰি দিওঁ মিলি যায়।
উম, হুম।
এদমতে চাৰিটা ক্লাছ কৰা পচিবল নহয় ন।
সেইটোৱে আৰু প্লাছ এই ভাল নালাগে ন আমনি লাগি যায়। কণ্টিনালি ক্লাছ
অ' এক ঘন্টা ক্লাছ ভাবাচোন।
আৰু যে যেতিয়া বৰিং মাষ্টৰে লেকচাৰ দিয়ে তেতিয়াাতটো চেছে আৰু। অ'
উ আমাৰ জিঅগ্ৰাফি এনেককা বৰিং খাও নহয়।
উম, উম, জিঅগ্ৰাফীত আমাৰ ছাৰ এটা আছিলে ইমান লাহে লাহে বুজাই ৰ মানে টোপনি আহি যায়।
আৰু এটা কথা দহ বাৰ ক'ব।
উম, আকৌ পলিটিকেলত এটা শুকান মু দোকান চাৰ আছিলে অসমীয়াত গোটেইখিনি দি উ অসমীয়াত গোটেইখিনি বক্তৃতা দি পেলাই গুচি গ'ল গুচি যায়। মানে কোনোবাই বুজিলেও বুজক নুবুজিলেও নাই তাৰ মতে মানে তাৰ তটো কাম টো কৰি দিয়ে আৰু গুচি যায়। উ।
খং উঠে দে এনেকে।
আৰে পঢ়িব আহিছো ভালকে পঢ়াব লাগে ন।
মানে কোনটো বস্তু নাই পাৰা ধৰ সুুৰ এই বস্তু বুজি পালানে। এতিয়াও যদি বুজি নাই পুৰা আকৌ বুজাই দিয়া।
উম। তাকে ঠিক আছে দিয়া ন'।
অ', ঠিক আছে দিয়ক অ', অ', অ', বাই বাই।